এতিয়া এইটো ফোন দচ মিনিট লগ লগাই থলে নহব কথা পাতি থাকিব মানে।
অহ ভালনে?
উম উম।
এনেই খবৰ ভালনে?
ভালেই।
কিমান?
বহুত।
কেলে ভাল?
সেইটো কাৰনে কেলে ভাল হ'ব আৰু।
কংকণে বেয়া ফচালে।
কে সি পাইচা পাই আছে সি তাক মই কামোৰ।
তাকে ফোন কৰিম মই।
উম,
হেৰি নহয়
কোৱা?
খাবলে।
বাহিৰত খাই গয় ওলাই গৈ।
অ'।
উম।
বিশালৰ অচত।
স্পৰ্টিং লবা নেকি?
লময়ে।
পইচা সোমালে নাই
পইচা নাই সোমোৱা সেইটো সোমালে হয়।
উম, হমেচা লেট।
হা
হমেচা লেত।
উম।
গান তাকে গোৱা, গান তাকে গোৱা?
এক মিনিত বিশ ছেকেণ্ড হে হয়চে।
হা
এক মিনিত বিশ ছেকেণ্ড হে হয়চে।
দহ মিনিট।
ওলাইছো যাম আৰু। মাজতে এক কাপ চাহ খায় জাবা নেকি এ চা কোৱা হেল্ল'! বা আছে নে? চাৰে এঘাৰটা হয়চে বাৰটাত উলায় জাও ৰবা । নায় বাৰতাত বাৰতাত উলাই যাম বাৰতাত। ট্ৰেইনত যাম বুলি ভাবিছিলো হেৰি হৈছে এইফালে ট্ৰেইন অ', পাঁচটাতে যাব লাগিব। পাঁচটাতে যাব লাগিব, পাঁচটাতে যাম আৰু। এটা দেৰটা মানত যায় তাকেহে।
চিকু আছে নাই চিকু?
আহিল হা
চিকু আছে নাই?
আছে।
কি কৰিছে?
এ শুই আছে মোৰ ।
বিচাৰা
দুই মিনিট পয়ত্ৰিশ ছেকেণ্ড বৰ এটা ফোন
এ তুমি দেখোন এনেই দেখোন বহুত দেৰি কথা পাতিব পাৰা।
কাৰ লগত।
মোৰ লগত।
এনেচোন পাতি থাকা, এতিয়া দচ মিনিট বা ইমান দেৰি দেৰি লাগিছেনে।
আছো।
তুমি ফোন কৰিলে দেৰি দেৰি লাগে আনপ্লেনটো ভাল।
আনপ্লেনটো ভাল ন। উম।
ঘড়ীটো অৰ্ডাৰ দিওঁ নে কি।
হা
ঘড়ীটো অৰ্ডাৰ দিওঁ নে কি?
যি দিয়া।
উ উ। ভিনদৌ হেৰিয়ালে গ'লনি বেংকলে।
ভিনদৌই নহয় ওলাইছে ভিনদৌই দিব আৰু দচ মিনিট। নবৌ
কোন নবৌ।
এ হেই। এইটো কি?
শুনিছা।
অ,
এই কাৰ ঘৰৰ বুলি ক'লা সেইখিনি।
সংগীতা সংগীতাহত ঘৰৰ
অ।
সংগীতা মানে ইফাল ঘৰ ইফাল একেবাৰে চাইডটে ঘৰতো।
এই যে কাটিং চাটিং কৰা কিবা এ কৰে যে। চিলাই যে কৰে সিহঁতৰ নেকি?
অ, মে বি হ'ব পাৰে।
টমটম এখন আছে নেকি?
নেজানো নহয়।
মইটো সেইখিনিতে তপাকে মানুহটো যে।
উম।
এয়া আছে।
মুঠতে সেই ছোৱালী দুজনী।
হা
ছোৱালী দুজনী।
উম্।
এ নহয় দুই দুইজনী বিয়াই দিলে।
অ' বিহাৰী।
অ, অ, ছোৱালী দুজনী মানুহ আৰু এজনী আমাৰ দাদাই আনিছে আৰু এজনী বেলেগলে দিছে।
অ',
এই তোমালোকৰ যে মাজুলীৰ পৰা যে বিয়া পাতিছিলে।
বাৰ না নাই একেবাৰে যাম ঘৰতে যাম। বাৰ লখিমপুৰ ইয়াত কি কাম কৰিছিলে মই হেয়াত গৰৈ মাৰিত। সে ৱৰ্কশপ। ভ ভাওনা আৰু জ্ঞান সেইটোতো চাইছো অ শিকাও নেকি শিকাব আহিছোঁ। স ম প্ৰতিবাৰে প্ৰায় আৰু এই তিনিমাহৰ আগতে হৈছো তেয়াতে থাকো। সেই মানুহকো নাথাকো ভাল পাওঁ শান্তি পিচ একদম। ইয়াত শান্তি বহুত এক
চ চা, চা, চা।
ত এইটো ৰুমট এছি আছে নেকি। উম চেখ
কথা পাতি থকা জনে ভন্টি নহয় বুলি কোৱা। এলো
অ ও ওপৰত আছে নাই আৰু। এাৰ কমা এই দুটাত
হম, হম তুমি মোৰ লগতে পাতিব লাগিব এইফালৰ লগত পাতি থাকিলে নহ'ব নহয়।
এক্কউজ মি।
দুই নম্বৰটো কোন।
এক্সক্যউজ মি।
পজি বছে নান ত নাল কলাৰ
আৰি হেল্ল'।
মাছ অ বিয়া পাতছে এই পলাই আহিছে। অ',
হেল্ল'।
অ',
তুমি মোৰ লগতে পাঠিক হব লাগিব ইফালে পাতিকিলে নব ন
ফুৰিবলৈ গলে হেল্ল'
আহ।
অ',
সিঅ
কাত
কল ইন প্ৰগেছ ৰ'বাচোন এবাৰ টুটেল যে শুনা হেল্ল'
চেই ভাল ভাল অ অ
ত
হেল্ল'
অপচকে
হেল্ল'
আপোনাক আপোনাক ঠিক আছে
হেল্ল'
ব
হেল্ল'
হেল্ল'
কি তুমি মোৰ লগতে পাতি থাকিব লাগিব তুমি এনেই টাইমটো কেলে নষ্ট কৰিলা নো
অঐ কি মোৰ লগত পাতিব লাগিব নহয় কথাটো পেটিকেলহে হয়
কথা পাতি থাকিলে নহব
এ
মোৰ লগতে পাতিথাকিব লাগিব
হা
উম
উ
উম কি সুধিছিলিলে
কি কি
কি সুধিছিলে
ন মিনিট ন মিনিট হব এটিয়া ছপন্ন ভিন্দঙকো ফোনক কৰিব লাগে যে
কি সুধিছিলে সুধিছো
কোনে অ এইফালে সুধিছে হে ভণ্টি নেকি সুধিছে এক সুধিছে ম কমল বা
ঘৰ কত কি কথা সুধিছে
অহ
উম গৰ মাৰিলে ফোন কৰিলানে কৈছিলানে এই বুঢ়ালে বুঢ়ালে যে
বুঢ়ালৈ নকওঁ বুঢ়াক মোৰ ৰিক্সটোৰ নোৱাৰওঁ বুঢ়াৰ ৰিক্সটো কি ভাল দেখিছো তো বা মানুহৰ পৰা এনে পইচ ফাকি দি পইচা ল'ব নোৱাৰো
আকৌ নগলেও সেইটো বেয়া কথা হব উম সটো
ত মই এইটোৱেই ইয়াতে হব সেইটোৱে হব বোলো
উম। ভিনদৈৱে এতিয়া পাৰিছে নাই মেনেজ কৰিবলৈ।
পাৰিব।
কৈছিলেনি?
অ'।
কি বুলি?
হ'ব, ৰ' ৰ' তই আধা ঘণ্টামান ৰ'চোন মই মেনেজ কৰি , এ অথনি এঘাৰটাত।
অ'।
এতিয়া ফোন কৰা নাই।
কিহ হব ধন্যবাদ।